হেল্ল'।
অ' বন্ধু কি কৰি আছা?
আছো ৰ'বা বন্ধু, তুমি?
এই ময়ো এনেই আছোঁ ৰ'বা, বাকী খবৰ পাতি ভাল।
ভাল ভাল, তোমাৰ কেনেকুৱা?
এ চলি আছে দিয়া, আজি পিছে ইমান সোনকালে পুৱা উঠি ক'লৈ গৈছিলা অ'? মই তোমাৰ ষ্টেটাছত দেখিলোঁ, ইমান সোনকালে ষ্টেটাছ দিছা আজি।
এ নাই ৰ'বা মানে ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰি আছো। এই অভ্যাস মানে কি কবা চেষ্টা ষ্টা কৰি আছোঁ এ চেষ্টা, দুদিনমানৰ পৰা মানে ৰাতিপুৱা উঠি তোমাৰ চাৰি পাঁচ বজা মানত উঠো, উঠি তোমাৰ দৌৰিব চেষ্টা কৰোঁ। এ বিভিন্ন চাকৰিৰ ক্ষেত্ৰতো কামত আহে দিয়াচোন দৌৰাতো। আমাৰ টেষ্ট হয় নাই কিবা ফিজিকেল টেষ্ট, তাতেও কামত আহে, ত' সেইকাৰণে দৌৰি আছোঁ আৰু তোমাৰ স্বাস্থ্যটোও ভালে থাকে দিয়াচোন সেই ক্ষেত্ৰত যদি আমি দৌৰি থাকো। সেইবাবে আৰু এটা অভ্যাসো গঢ়ি উঠাটো ভাল আৰু ৰাতিপুৱা উঠাতটো, ত' সেই ক্ষেত্ৰত তত মই কৰি আছো আৰু কিবাকে লাহে লাহে।
হয় দিয়া ঠিকে কৈছা দিয়া, ত' আজিকালি মানুহে ৰাতিলৈ অ' ৰাতিলৈ বহুত দেৰিলৈ থাকে ন, মানে পুৱা উঠিবলৈ পাহৰি যায়। ত' তুমি যি ইয়াৰ মাজতে যি পোৱা সোনকালে উঠা অভ্যাস কৰি আছা, সেইটো ক'বলৈ গ'লে বহুতেই ডাঙৰ কথা আৰু। মানে তোমাৰ আগৰ এতিয়া চাবাচোন এতিয়া মানে মানুহে এ ছয়টা বজাত বা ৰাতি ৰাতিপুৱা ছয়টা বজাত, পাঁচটা বজাতে শুৱে মানুহে। ৰাতিটোতো জাগি থাকে, কিন্তু তুমি সেই ৰাতিপুৱা উঠি খোজ কাঢ়িব যোৱা বা দৌৰিব যোৱা ত' বহুতে ভাল কাম কৰি আছা, মানে এইটো ভাল মানে ভাল আৰু ৰু মানে আমি ৰাতিপুৱা আৰু এটা এটা ভাল অভ্যাস আৰু মানে যেতিয়া আমি ৰাতি সোনকালে আহ খাই লৈ, যেতিয়া ৰাতিপুৱা অ' খাই লৈ শুম, বা ৰাতি ৰাতিপুৱা যেতিয়া সোনকালে উঠি, আমি ধৰি লোৱা দৌৰিব হওঁক বা খোজকাঢ়িব হওঁক যাওঁ তেতিয়া আমাৰ স্বাস্থ্যটো ক'লে তুমি ভাল থাকে। ত' স্বাস্থ্যটো ভালে থাকিব তোমাৰ, শাৰীৰটো চলা চলো ভাল লাগিব, শৰীৰৰ তেজ অতি চলাচল তেজৰ চলাচল সেইটোত চলাচলটো বহুত খিনিয়ে ভাল থাকিব তোমাৰ। স্বাস্থ্যটো তোমাৰ কেতিয়াও এনে মানে দুৰ্বল হৈ নাযায় আৰু তুমি বেমাৰি হৈ নোযোৱা আৰু আৰু তুমি ক'লাই চাকৰিৰ ক্ষেত্ৰত সহায় কৰে হয়। চাকৰি ক্ষেত্ৰতো সহায় কৰে দিয়াচোন। পুলিচ হওঁক বা আৰ্মি হওঁক, এইবিলাক ক্ষেত্ৰতো তোমাক বহুত সহায় কৰিব। তুমি জিন তাতে যাব বিচাৰা ত' তুমি যিটো শাৰীৰিক ভাৱে, যিটো ক্ষমতা সেই ক্ষমতাটো তোমাৰ বৃদ্ধি হৈ থাকিব। তুমি পুৱা উঠিলে, তুমি পুৱা দৌৰিব গ'লে, ত' পিছে পুৱা উঠিলে নহয় দিয়া পুৱা উঠি আৰু তুমি আহি কিনে শুই নাথাকি নাথাকিবা আৰু
নাই ৰবা সেইবিলাক কৰা নাই ৰবা চেষ্টা কৰি আছো মানে অলপমান নিজক কে ধৰা এখন পৰিকল্পনা কৰি আছো আৰু কেনেকে দিনটো পাৰ কৰিম, কেনেকে ধৰণে উঠিম ৰাত তিপোৱা এইবোৰ পৰিকল্পনা কৰি আছো। আৰু তোমাৰ মই এই দুদিন উঠিয়ে মানে অলপমান পাৰ্থক্য অনুভৱ কৰিছো দিয়াচোন মানে ধৰা কি হয় আগতে যেতিয়া দেৰিলৈকে শুই আছিলো তেতিয়া ধৰা ৰাতিপুৱা দেৰিকে উঠিছিলো ত উঠাৰ পিছত এনেকুৱা লাগে যে দিনটো বহুত সোনকালে পাৰ হৈ গ'ল আৰু এতিয়া মানে আৰু তেতিয়া তোমাৰ কামবোৰ কৰিবৰ কাৰণে ইমান সময় নাথাকে যদি দিনটো সোনকালে পাৰ হৈ যায় অনুভৱ হয়। কিন্তু বৰ্তমান কি হয় ৰাতিপুৱাই উঠো ন ত ৰাতিপুৱাই উঠি এনেকুৱা লাগে যে দিনটোত বহুত সময় আছে। সেইবাবে তুমি দৌৰা দৌৰি নকৰো আৰু ইমান কামবোৰাৰ ক্ষেত্ৰত লাহে লাহে তোমাৰ ধৰা কাম বোৰ কৰো। ৰাতিপুৱা উঠি বঢ়িয়াকে তাৰ পিছত এটা কাম নিজৰ যিবোৰ নিয়মীয়া কাম থাকে আৰু সেইবোৰ পৰিপাটিকে কৰো তোমাৰ কলেজ যোৱাই হওঁক বা খা খোৱা লোৱাৰ ক্ষেত্ৰতো এখন টাইম টেবুল এতিয়া হৈ গৈছে আৰু সেই ক্ষেত্ৰত। ক'বলে গ'লে আৰু তোমাৰ মানে এই দুদিন যেতিয়া মই সোনকালে উঠি আছো আৰু মোৰ এনেকুৱা অনুভৱ হয় আৰু মাজে মাজে যেন মই আৰু বহুত শক্তিশালী যেন নিজকে পাই আছো আৰু দেহাটোত এনেকুৱা নালাগে যে মই বহুত দুৰ্বল এনেকুৱা লা হয় নহয় কেতিয়াবা যেতিয়া তুমি দেৰিকে উঠা টোপনিৰ পৰা ধৰা দেৰিকে উঠিছা এনেকুৱা লাগে যে একো কৰিব ইচ্ছা নাই গা টো কিবা দুৰ্বল দুৰ্বল, বেমাৰী বেমাৰী যেন লাগে কিন্তু মই যেতিয়াৰ পৰাই ধৰা ৰাতিপুৱাই উঠো উঠি কিনে দৌৰা কৰিছো এনেকুৱা লাগিছে যে মই বহুত শক্তিশালী আৰু মই সকলো কাম কৰিব পাৰিম যিবিলাক মই আগতে কৰিব পৰা নাছিলো বা য'ত যাব লাগে য'ত ক'ত যাব নালাগে সেইবোৰো এতিয়া ধৰা আমি কিবা এটা ভাবি আছো আৰু যে কৰিম কৰিম বুলি যিটো সেই সিদ্ধান্ত কৰাৰ সিদ্ধান্তটো বৰ্তমান মানে মোৰ দৌৰাৰ পৰা সেই সিদ্ধান্ত অলপমান সবলীকৰণ হৈছে দিয়াচোন যিটো কৰিম বুলি ভাবো সেইটো কোৰোৱে ত' সেনেকুৱা ক্ষেত্ৰতো বহুত সহায় পাই আছো আৰু বৰ্তমান ক্ষেত্ৰত কবলে গ'লে
হয় দিয়া ঠিকে কৈছা দিয়া আৰু তুমি যদি পুৱা সোনকালে উঠা তুমি মানে বিশুদ্ধি যিটো আমাৰ বায়ু আছে সেই বিশুদ্ধ বায়ুটো সেৱন কৰিবলৈ পাৱা আৰু তোমাৰ যিবিলাক চৰাইৰ মাত, সেইবিলাক চৰাই মাতো শুনিবা বা মানে এই ৰাতিপুৱা উ উঠাৰ মানে বহুতে মানে তোমাৰ সেই দিয়ে আৰু ঠাই দিয়া আছে দিয়া আৰু তুমি তুমি ক'লা যে শৰীৰটো এতিয়া তোমাৰ অৰ্হ শক্তিশালী হৈ থাকে ত এইটো এটা ভাল কথা ন যেতিয়া তুমি শৰীৰটো শক্তিালী হয় বা তেতিয়া তুমি কামবোৰ কৰিবলে বিচাৰিবা ন তুন নতুন কাম হওক বা তুম তুমি কলাই যে তুমি সিদ্ধান্ত লোৱা এতিয়া ভাল হৈছে ত' সেই কাৰণে হৈছে ন তুমি শাৰীৰিকভাৱে বা মগজ মগজুতটো সেই মগজুতটো তোমাৰ স্বাস্থ্য মগজুৰ স্বাস্থ্য সেই মগজুৰ স্বাস্থ্যটো তোমাৰ অতি ভাল হৈছে ন এই পুৱা উঠাহ অভ্যাসটোযে কৰিছে বাকী পুৱা উঠি তুমিতো ব্যায়াম কৰা চাগে ন ব্যায়াম কৰিলে ব্যায়াম কৰিব লাগে আৰু মানে এই ব্যাম কৰিলে আমাৰ যিটো শৰীৰ সেই শৰীৰটো সুস্থ হৈ থাকে আৰু তোমাৰ মনটো জানে সেই মনটো যাতে স্থিৰ হৈ থাকে আৰু বাকী মইয়ো আগতে মানে খোজ কাঢ়িবও গৈছিলো মানে ৰাস্তাত বহু মানুক দেখা পাওঁ সকলোৱে ব্যাম কৰি থাকে বা দৌৰি কিছুমানে দৌৰি থাকে বা কিছুমানে যাতে এটা নিজৰ পথাৰতে এ ৰাস্তাতে মানে তেওঁলোকে যোগাসন কৰি থাকে বা, কিছুমান সাধাৰণ ভাৱে এনে জগিং কৰি থাকে আৰু। বাকী তোমাৰ ক'বলৈ গ'লে, এই যিটো পোৱা উঠা অভ্যাস এই পোৱা উঠা অভ্যাসটো বহুতেই মানে ভাল আৰু।
হয় দিয়া হয় দিয়া মানে, মই তোমাক আৰু এটা মানে কথা কওঁ সেইটো মানে বহুত গুৰুত্বপূৰ্ণৰ বৰ্তমান সময়ত যদি ভাবো, মানে ৰাতিপুৱা উঠা অভ্যাসটো কিয় দৰকাৰী। কাৰণ তুমি যিটো ৰাতিপুৱা উঠি কিনে যিটো উশাহ নিশাহ লগা ন, সেইটো মানে বহুত বিশুদ্ধ আৰু কবলৈ গ'লে। আমি এতিয়া যদি দেৰিকৈ উঠো, তথ দেৰিকৈ উঠি কৰবালৈ গৈছা চাৰিওফালে তুমি ধূলি, ধৱা এইবোৰে পাবা, একদম বিশুদ্ধ নোপোৱা আৰু। সেইটো আমি বিশুদ্ধ উশাহ -নিশাহ লওঁ সেইটো নোপোৱা। ত' সেই উশাহ- নিশাহাবোৰো যথেষ্ট দৰকাৰী নহয়, যদি আমাৰ যিবিলাক চ্বাহ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ক্ষেত্ৰত হওক বা বিভিন্ন বেমাৰৰ ক্ষেত্ৰত। যদি আমাৰ উশাহ- নিশাহ লোৱাটো ভালে থাকে বা আমি বিশুদ্ধ বায়ু লওঁ। গ্ৰহণ কৰোঁ তেনেহলে আমাৰ যিবিলাক অংগ প্ৰত্যংগ দেহৰ সেইবোৰো সুস্থ থাকে। আৰু যদি সেইবোৰ সুস্থ থাকে তেতিয়াহ'লে আমাৰ যিটো শৰীৰ সেইটোতো সুস্থ থাকিবই দিয়াচোন। আৰু ৰাতিপুৱা যিটো উঠো আমি, উঠাৰ কাৰণে এটা ভাল হয় যে তোমাৰ এটা অভ্যাসত পৰিণত হ'লে কি হয়! তুমি সকলো ক্ষেত্ৰ ক্ষেত মনোযোগ, লগাব পাৰে যিটো ক্ষতা সেইটোও বৃদ্ধি পোৱা দেখা পাবা তুমি। সেইটো বাৰু মই ক'লে বুজি নাপাবা যেতিয়া তুমি ধৰা নিজে কৰিবা কিবা এটা কাম কৰিব চেষ্টা কৰিবা। এতিয়া কে -কেনেকুৱা হয়, যে আমি ৰাতিপুৱা উঠিছোঁ উঠি -উঠি পেলাই তোমাৰ মোবাইলটো হাতত লৈছো। মোবাইলটো হাতত লৈ আমি কি কৰিম, ইনষ্টাগ্ৰাম খুলিম ইউটিউব চাম। সেইবোৰে কৰিম ৰাতিপুৱা উঠাৰ লগে লগে। কিন্তু তুমি যেতিয়া ৰাতিপুৱা উঠিয়ে মোবাইল-চোবাইল একো মৌহ মায়া নাৰাখা। বা, উঠিছা ব্ৰাছ কৰিছা কৰি পেলাই ধৰা বঢ়িয়াকে ৰাতিপুৱা হেডফোনত কিবা এটা গান লগাই তুমি যদি দৌৰিব যোৱা বা খোজকাঢ়িবই গৈছা। তেতিয়া মানে এনেকুৱা এটা মানসিক শান্তি অনুভৱ হয় চাৰিওফালে শান্ত পৰিৱেশ, দু মানে দুজন এজন এজন মানুহ দেখা পাবা ৰাস্তাত হয়তো, কিন্তু সেই মানুহবোৰেও মানে নিজৰ- নিজৰ কামতে ব্যস্ত থাকে বা তেওঁলোকে হয়তো খোজকাঢ়ি থাকিব দৌৰি থাকিব। ত' সেই ক্ষেত্ৰত বহুত এটা আনন্দৰ মুহুৰ্ত বুলি তুমি ক'ব পাৰা, যদি নিজে মানে সেই ক্ষেত্ৰত তুমি, যিটো অনুভৱ সেই অনুভৱটো যদি কৰিব বিচাৰ -বিচৰা তেনেহ'লে তুমি নিজে যাব লাগিব এনেকুৱা নহয় যে তুমি কাৰোবাৰ শুনিছা। বা কাৰোবাক দেখিছা কৰি থকা আৰু তুমি নিজে ভাবিছা যে হয় দিয়া এনেকুৱা কৰিলে মনোযোগ বাঢ়িব তুমি যদি নিজৰো ক্ষেত্ৰত উন্নতি বা নিজৰ মনোযোগ যিটো স্থিতি সেইটো যদি ভাল কৰিব বিচাৰিছা, তেনেহলে তুমি নিজেও পদক্ষেপ ল ল'ব লাগিব দেয়াচোন সেই ক্ষেত্ৰত ক'বলৈ গ'লে।
হয় দিয়া ঠিকে কৈছে, আ-আমাক মানে আগতে মানে শ- শিক্ষকসকলে কৈছিলে মানে সোনকালে যিটো খোৱা আৰু সোনকালে উত উঠা যিটো উঠা যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোৱে মানুহক সুস্থ জ্ঞান আৰু কৰ -কৰ্মক্ষম কৰি তোলে আৰু, বাকী এই যিটো অ', তুমি কলায়ে পুৱা উঠাৰ যিটো অ', পুৱা উঠা ভাল অভ্যাস তাৰে কিন্তু তাৰে সমস্যা এটা আ- আজিকালি সকলোৰে হয় মানে ৰাতিপুৱা উঠিব নোৱাৰা কিয় জানানে! শৈলত তোমাৰ ৰাতি দেৰিলৈকে যিটো মোবাইল চাই থাকে মানে আজি-কালি জানে মানুহে ৰাতিলৈকে ৰাত ৰাতিলৈকে কিমান মোবাইল চাই থাকে। তুমি হী আৰু ৰাতিলৈ মোবাইল চালেতো জানাই দুটা চাৰিটা তিনিটা লৈ মোবাইল চালে কতনো তুমি ৰাতি বহন কলে উঠিব পাৰিবা ত' সেই ৰাতি ৰাতিপুৱা দহটা এঘাৰটা বজাত সকলোৱে আজি উঠে ত সেইটো তেওঁলোকে মানে আজিকালি মানে একদম সাধাৰণ কৰি দিছে কিন্তু সাধাৰণ নহয় ন মানুহে খুব লাগে হয় মানুহে শুব লাগে মানুহে অ ক্ৰমেও ছয় ঘন্টা সাত ঘণ্টা শুব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে কিন্তু সেইবুলি মানুহে ৰাতি চাৰিটালৈ তিনিটালৈ জাগি থকাটো ভাল কথা নহয় ন সেনেকে তুমি য ৰাতি চাৰিটালৈ তিনিটালৈ জাগি থাকা তুমি ত আৰু তুমি সাতটা বজাত বা তুমি আঠটা বজাত উঠিব নোৱাৰিবা ন তুমি সেই দহটা বাৰটা বজাত দে উঠিব লাগিব ত মই ভাবো এইেইটো যিটো আমাৰ যিটো এটা মানে দৈনন্দিন জীৱনৰ এটা অংশ হয় পৰিছে ৰা ৰাতি দেৰিলৈকে থকা এই ৰাতি দেৰিলৈকে থকাটো আমি অতি শীঘ্ৰেত খত শেষ কৰিব লাগে আৰু তুমি ক'লাএ যে ৰাতিপুৱা উঠিয়ে যদি আমি অ মুখখন ও ধুই লৈ এগিলাচ পানী খাওঁ এগিলাচ এগিলাচ পানী খাই কিনে য আমি অলপ মান জ চোগাসন কৰোঁ বা অলপ ধ্যান কৰোঁ ধণ কৰাৰ পিছত আমি চোন অলপমান দৌৰিব যাওঁ সেই দৌৰিব যোৱাৰ যিটো উপকাৰিতা সেই উপকাৰিতাটো বহুত ভাল তুমি কলাই যে ৰাতিপুৱা শুই ও -উঠাৰ লগে লগে আমি হাতত আজিকালি কি লওঁ মোবাইল ফোনটো লওঁ তাতে ৰিল চাওঁ ৰিল চাই আৰু অলপ শুই দিওঁ আৰু উঠিও আৰু উঠি কিবা খাই কিনে আৰু ঘৰতে এনকে বহি থাকো ত এনেকুৱা হলে আমাৰ যিটো বেমাৰ সেই বেমাৰৰ যিটো সংখ্যা আছে সেই বেমাৰৰ সংখ্যাটো বৃদ্ধি হ'ব আজিকালি তুমি দেখিছাই ডায়েবেটিছ হওক বা আন আন যিবিলাক বেমাৰ সেইবিলাক বেমাৰ কিমান ভাবে বৃ মানে বৃদ্ধি পাইছে আৰু ত' সেইবিলাকে মানে বহুত মানে অ মানে বহুত সমস্যা কৰি তোলে যোদন তুমি ৰাতি দেৰি লেগী থাকা আৰু তুমি এই অভ্যয়াসতটো যিমান সোনকালে মানে এৰিব পাৰা সিমান সোনকালে এৰিব লাগে আৰু আৰু মইও সেইটো অভ্যাস ম মই লাহে লাহে এৰিব লাগিব কাৰণ মইো সেইটো অভ্যয়াস মানে বহুত বেয়া বেয়া হৈছে আৰু মোৰ অভ্যাসটো। তো সেই অভ্যাসটো মই এৰিব লাগিব আৰু এনেকে তোমাৰ দৰে ৰাতিপুৱা উঠি এনেকে তোমাৰ লগতে হওক বা বন্ধুৰ লগৰ লগতে হওক অ তো এনেকে যাব লাগিব তেতিয়াই মোৰো স্বাস্থ্যটো ভালে থাকিব। আৰু ৰাতিপুৱা আচলতে এই ধুনীয়া সৌন্দৰ্যই সূৰ্য যিটো উদয় আছে সেই সূৰ্যটো দেখিব পাম ন। ত' সেইকাৰণে ময়ো এইটো ট্ৰাই চেষ্টা কৰিম আৰু উঠিবলৈ।
চেষ্টা কৰা চেষ্টা কৰা মানে নিজকে সফল যদি কৰিব বিচাৰিছা জীৱনত তেনেহলে এনেকুৱা পদক্ষ ক্ষেপ এতিয়াৰ পৰাই লোৱা আৰম্ভ কৰি দিয়া বাকী বিশেষ একো নকওঁ। তুমি কালিৰে পৰা এইবোৰ আৰম্ভ কৰি দিয়া ৰাতিপুৱা উঠাৰ অভ্যাসটো তেতিয়া দেখিবা তোমাৰ জীৱন টো মানে এটা সুস্থিৰ পৰিৱৰ্তন আহিব তোমাৰ জীৱনতো।
হয় দিয়া দিয়া হ'ব দিয়া আজি নহ'লে।
অঁ'।